হেল্ল' হেল্ল' অ এনেই আছো তুমি?
মই আগফালে বহি আছো গৰমত।
উম ভিতৰত থাকিব নোৱাৰা হৈ‌ গৈছো ম
আহ বহুত গৰম ভিতৰত আৰু কাৰেণ্টটো নাছিলে আমাৰ ইয়াত
অ অ কিমান টাইমৰ নাই ভাত পানী অকমানতে খাইছো আৰু
কাৰেণ্ট যোৱা এঘন্টা মানে হ'ল নেকি আমাৰ ইয়াত গৰমত বহুত কাৰেণ্ট যায়।
অ মইয়ো সেই গৰমৰ কাৰণে ভাত দিনৰ ভাগত ইমানকে খানে অকণ ঠাণ্ডা হোৱাৰ পিছত খাইছো।
আহ হয় বাৰু গৰমত খোৱা বোৱা কৰিব মন নাযায়।
উম
ভাল না ঘৰত?
ভালেই ভালে। অহা মাহলে কিবা প্লেৰিং?
অহা মাহলে প্লেনিং মানে হেৰি কেইটা এ কলেজে যাবগে লাগিব ক্লাছে হ'ব অহা মাহলৈ
অ বলবম চলবম মানে চোৱা মেলা
সেইটোতো নহব বল বম নাই এনে আগত ততে যাম বুলিহে ভাবো যোৱাতটো নহয় বাৰু তেনেকে এতিয়াতো ক'ত যোৱা হবনো।
উম হম
নিজৰ
মই বোলো আৰু এইবাৰ লগ ধও যাও।
তোমালোক বলবমত যোৱা নেকি?
উম।
আগষ্টত নহয় জানো বলবম?
নহয় এই জুলাইৰ ওঠৰ তাৰিখৰ পিছৰ সপ্তাহটোত।
অঁ অঁ অঁ। ভাল লাগে চাগে তোমালোকৰ তাত কেনেকৈ পাতা মানে কেনেকৈ মনা ব
মানে উম আমিতো এনেই চাবলৈ যাও যোনখিনি মানুহে মেইনকে মাতে মানে ত মানুহখিনি তোমাৰ গোটেই মাহটো সিহঁত হেৰিত থাকে তোমাৰ নিৰামিষ বৰদো নহয়।
অ নিৰামিষ।
নিৰামিষ খাই আৰু গোটেই মাহটো বৰতত হলে মানে একো ন খোৱাকে থাকিব।
আহ
মোৰ ফল মূল এই বিলাক ঘেহু তেওঁ গাখীৰ চাখিৰ মগধলি চুগধলি এনেকে মাছ মাংস জাতি একো নোচোৱা নাই ন। তাৰপৰা পূজাক আহ আহ শিৱদেৱক আৰাধনা কৰি থাকিব।
অ।
তাপা তোমাৰ উ দেওবাৰে দেওবাৰে
আহ।
যোনে ভালকে মানে আহ তেখেতলোক তোমাৰ চেণ্ডেল কেনেকৈ
আহ।
চেণ্ডেল টেণ্ডেল নিপিন্ধাকৈ খোজ কাঢ়ি কাঢ়ি
অ।
তোমাৰ যত ঘাট বিলাক থাকে।
অ।
এক ঘাট বিতাল ত মাৰ যায়।
অ'।
গৈ মেলি তোমাৰ তাত ৰেষ্ট লয়।
অঁ। তোমালোকৰ তাত ক ঘাট আছে তেনেকুৱা?
আমাৰ ইয়াত মিল বজাৰ ঘাট।
অ।
মিলবজা ঘাটলে আহে।
অ।
তাৰ পৰা আৰু এইবিলাক বৈ আছে।
অ।
বিশ্বনাথ ঘাট আছে।
অ, বিশ্বনাথ ঘাটতো কৰে ন?
উম।
বিশ্বনাথ ক্ষেত্ৰৰ কথা শুনিছোঁ।
আহ।
কিন্তু যোৱা তেনেকৈ নহয়।
উম, তাৰপৰা তোমাৰ
উ।
গোটেই মানুহখিনি আহি পেলাই উ এজেগাত তাৰমানে বহেহি।
অ।
তথা সিহঁতে উ প্ৰভু প্ৰসাদ খায়। প্ৰখাট- চখাত খাই মেলি অ প্ৰভু নাম লয়।
আহঁ।
গোটেই বহুত টাইম নাম কীৰ্তন এইবিলাক লৈ থাকে আৰু।
অ, মানে পোহৰ হোৱা লেকে।
অ, পোহৰ হোৱালৈকে বুলি নহয় কিছুমান পোহৰ হোৱা আগতো গুচি আহে। তাৰ পৰা সেই যোনখিনি পানী ৰাখি ললে
অঁ।
সেই পানীখিনিলৈ উভতি আহে।
সেই পানী খিনিয়ে কি কৰানো?
পানী খিনি আনি পেলাই শিৱলিংগত দিয়ে। উ। উম তেনেকেই। আৰু যোনবিলাক জেগা থওঁ গোটেই জেগা বিলাক মেলা নিচিনা হৈ যায়।
অঁ
চবফালে মানুহ একদম ভৰ্তি হৈ থাকে। পূজা নিচিনা হয় পূজা মণ্ডপ উ পূজা মণ্ডপ যেনে
অঁ
তোমাৰ জেলপি চেলপি পৰা চব একদম বেলুন চেলুন।
অ মেলাই আৰু গোটেই পূজা হয় একেবাৰে অ
এনেকে একদম বহুত ভাল ভাল লাগে ভাল লাগে।
অ
চবফালে একদম পেঁপা চেপা বাজি থাকিব।
তুমি কিমান দিন হল কিমান বাৰ গৈছা আজিলৈকে।
মই বহুতবাৰ গৈছো।
অ
তোমাৰ শিৱৰাতিত আমাৰ ইয়াৰ নগাঁওৰ মহামৃত্যুঞ্জয় মন্দিৰলৈ গৈছো।
অ তাতো তাতোতো হ'ব তাতো আৰু ডাঙৰকে হৈ ছাগে।
উমম
আহ
ভাল লাগে গৈ পেলাই মন্দিৰ।
এনেও মন মন্দিৰ বিলাক এনেই গৈ ভাল লাগে মনটো ভাল লাগে। আৰু তাতে এনেকুৱা বিলাৰ পৰাও ভাল লাগে।
অহ বিশ্বনাথ ঘাটতো বহুত ডাঙৰকে পাতে আৰু গোটেই সেইবিলাক চবফালে মন্দিৰে নহয় জানো।
অঁ আৰু বিশ্বনাথ ঘাটততো সেইফালে গোটেই মন্দিৰে।
উম তোমাৰ সেই অ তাৰ ভিতৰলে পানীৰ মাজতো যোনখন। নদী দ্বীপ খন আছে তাতো মন্দিৰ আছে তাত। মন উ মানুহ চানুহ যায়।
অঁ
তুমি গৈ পাইছা নে নাই।
মই সৰুতেই যোৱা মাহঁতৰ লগত তাৰপৰা তেনেকে যোৱা হোৱা নাই মোৰ।
ডাঙৰ হোপা জনে যোৱা হোৱা নাই।
যোৱা হোৱা নাই।
উম তাইৰ শিলগিতা দেখিছিলা নাই? তা শিলকিটা দেখিছা নাই?
তিকে দেখা আৰু তাৰ বাহিৰে তেনেকে দেখা নাই।
উম উম যোৱা হোৱা নাই অ। আহ আৰু ক'ত ক'তত গৈছা তুমি এনেকুৱা মন্দিৰ নিচিনা জেগা।
মই তেনেকে মন্দিৰ নিচিনা বুলি ক'লে তেনেকে মোৰ কতু যোৱা হোৱা নাই তুমি ক'ত ক'ত গৈছা?
মোৰো তেনেকে ইমান ঘূৰা হোৱা নাই। তোমালোকৰ এইফালে নামঘৰটো নাই জানো ভিতৰুৱা নামঘৰ নেকি?
অ অ ভিতৰৰ নামঘৰ তাত। মানে মানে আৰু মানুহবিলাকে যে তাত যিটোকে বিচাৰে সেইটোকে পুৰা হয় বুলি। বিশ্বাস কৰে মানে মোৰ। কৈছিলো মোৰ পৰীক্ষাৰ আগ তাত চাকি জলাবলৈ আৰু বামতে কিছুমান পাইছো ফল মানে সকাৰে বিশ্বাস কৰিব পাৰি যে অ হয় বাৰু তাত লাগে কথাবিলাক তাৰ
স কোনফালদি যায় বাট টো কোনফালদি
সেইটো তোমাৰ ব্ৰহ্মাজান মানে আমাৰ ইয়াৰ পৰা ব্ৰহ্মাজান চেণ্টাৰ পৰা হ'ব লাগিব। তাৰপিছত গৈ বালিজান চেণ্টাৰৰ পৰা তোমাৰ আহ আমাৰ এইফালৰ পৰা যাওঁতে সোফালে সোমাব লাগিব। মানে সেইটো গোৱা ধৰা বুলি কয়। তাৰপিছত তাতে গৈ বৰা ধৰালে গৈ থাক- কি অ লেফট চাইড অলপ দূৰ যোৱাৰ পিছত লেফট চাইটে সোমাব লাগিব। তাৰপিছত লেফ্ট ছাইডে সোমোৱাৰ পিছতেহে নামঘৰটো পায় আও। অলপ মানে সোমালেই নামঘৰটো ওলাইে সেইটো ৰাস্তাৰ পৰা বেলেগ ৰাস্তা ধৰিব নালাগে আও। সেইটো ৰাস্তাত গৈ থাকিলে হয় মানে।
উম কিবা ম- আৰু মোৰ লগৰজনীয়ে কোৱা শুনিছো নামঘৰটো ভিতৰ সোমাই গলে কিবা বাহিৰা
অ মানে কিবা ফিল হয় মানে। কিবা যে আছে তাত তেনেকুৱা লাগে মানে।
হম
আৰু তুমি যেতিয়া যাবা তুমি নিজেও ফিল কৰিব যে কিবা আছে তটো বিশ্বাস হৈ যায় মানে তেতিয়া।
অ
তেনেকুৱা
উম
আৰু আছে তোমাৰ এইটো কল্যানী মন্দিৰ আছে আমাৰ ইয়াত। কল্যানী মন্দিৰ আহিছে চাগে? কেইবাৰ আহিছে আ কল্যানী মন্দিৰ এই নতুনকে বনোৱাৰ পৰা আহিছে নে?
অ দুবাৰ তিনিবাৰ মান গৈছো।
অ কৈল মন্দিৰো এতিয়া চাবলৈ ধুনীয়া হৈছে বহুতখিনি মানে ডেভলপমেণ্ট হ'ল তাতো চৰকাৰৰ ফালৰ পৰা বহুত কিব কিবি আহিলে। নামঘৰ অ কিটো মানে আগতেতো তেনেকুৱা একো নাছিলে এতিয়া পুখুৰীত আগতে পুখুৰীতটো আছিল তেনেকে বেৰা কুৰা একো নাছিলে এতিয়া পুখুৰীতটো ধুনীয়াকে বেৰি মেল। তাত মানে মানুহ গৈ পুখুৰী চাইডত ৰখিব পৰাকে তেনেকে সেইবিলাক ধেৰ কিবা কিবি ব। বোৱা আছে মানে।
উম।
তাত মানে এতিয়া এই পুখুৰী চুখুৰীলৈ যাবলে হয় নাই ধুনীয়াকে বেৰি মিল থোৱা আছে তাৰপৰা মন্দিৰটো ধুনীয়াকে বনালে এতিয়া।
অ
মানে ধুনীয়া আৰু গৈ পেলাই ভাল লাগে এতিয়া বহিব মেলিব বহুত জেগা আছে গছ চছো ঢেৰ আছে তাত
অ ঠাণ্ডা হৈ থাকে পৰিৱেশটো পুৰা
হ'ব দিয়া তেন্তে।
আহ